হেল্ল' অ অ শুনি আছো কি কৰিছা তুমি এই ভাত খাই উঠিলোঁ ভাত খাইছো তোমালোকে খালা নাই
আমাৰ নাই হোৱাই নাই বনাই হোৱা নাই মানে
অ বনাই হোৱা নাই কোনে বনাই আছে
কিহে খালে
ভাত আজি চিকেন চুপ টাইপৰ বনালোঁ আহ এই মায়ে বনালে আৰু মিলি বনাই চুপ টাইপৰ বনালোঁ মই মই যেনেকৈ খালোঁ আৰু মায়ে মানে দাইলেদি খালে
অ'
অকণমান গেষ্ট্ৰিকৰ প্ৰব্লেম আছে সেইটো কাৰণে সেই চিকেন খাবলৈ ভয় কৰিছে তাৰপিছত মোকেই খাব ক'লে মানে এয়া তোমালোকৰ কি আজি
আমাৰ আজি খালি খালি নিৰামিষ আছে মানে দালি বনাইছে তে তাৰ পিছত আম আছে আছে ত' আম কাটি ল'ম তাৰপ অলপ চাটনি আছে সেয়াই আৰু ৰাতি ভাত যে ইমানকে কৰি থকা নাই আৰু
ৰাতি অৱশ্যে অকণ মানে লঘু খাব লাগে বুলি কয়।
হয় হয় হয় সেই এইটো কাৰনে আৰু কাইলে বৃহস্পতিবাৰ গল যে সেইটো কাৰণে আজি একো নন ভেজ অনা নাই আৰু।
অঁ বৃহস্পতিবাৰে পৰিলে মানে ন আগদিনাখনৰ পৰাই হৈ যায় দেখোন হেৰিয়া
মানে আগদিনাখনো পাই হৈ হৈ যাওঁ বুলি নহও কিন্তু মানে কি হয় যে আনিলে থাকি যাব যে আকৌ কাইলৈ ৰাতিপুৱা ৰাতিলেহে বা চাব শুক্ৰবাৰেহে খাব পাম যে তো সেইটো কাৰণে মানে একেবাৰে নানিলোৱেই আৰু।
অ হে হে তেনেকুৱা হয়।
হয় হয় সেইটো কাৰণে মানে এদিনৰ কাৰণে পিছে এটা সাজৰ কাৰণে আনি পিনে এনেই পৰি থকাতছে বেয়াও হৈ যায় ফ্ৰিজত থৈ দিলে ত সেই সেই টো কাৰণে মানে ভাবিছো কি যিমান মানে ফ্ৰেচ খাব পাৰি সিমানে ভাল দিয়কচোন স্বাস্থ্যৰ কাৰণে।
অ সেইটো কাৰণে ফ্ৰেচটোই মেইনটেইন কৰা হয় মানে।
হয় হয় হয়।
আমাৰো তেনেকুৱা সেই মঙ্গলবাৰ মানে যায়।
অ অ আমিও মানু মংগলবাৰে তো পুৰা মানো। উ
অ বহুতে মানে। অসমীয়া মানুহ তেনেকে বহুতেই মঙ্লবাৰ শনিবাৰ মানে। আৰু বৃহস্পতিবাৰটো বেলেগ
হয় হয় মোৰতো মংগলবাৰ শনিবাৰ সোমবাৰ
বাপৰে তেতিয়াহ'লে খাবলৈ - খাবলৈ বাৰ থাকিলে কেতিয়া?
তাকেই মানুহে তাকে মোক কয় যে কিনো বাকী থাকিলে তাত চে গো গোতেইটো এৰি দিয়াই ভাল দেখুন
মই এৰি দিলোঁ মই এৰি দিছোঁ মঙ্গলবাৰ শনিবাৰ আছিলে মোৰ মই সেইকেইটাও এতিয়া বাদ দিলোঁ আৰু তেতিয়া আৰু তেতিয়াই তেতিয়াই জিতি খাওঁ আৰু
একচলি খালে ভালো হয় দিয়কচোন বাৰু নিজৰ নিজৰ শৰীটো ভালে থাকে, অলপ অলপ মানে মাছ মাংস পৰা বিৰত থাকিলে নিজৰ সেইটো ৰেষ্ট পোৱা যায় বুলি। গ নিজৰ মানে ভিতৰ দেহটো আৰু
বেছিয়ে হেৰি হৈ যায় যে মানে বেছিয়ে ৰেষ্ট হৈ যায় কিন্তু এটা কথা হয়। আমি এতিয়া আজি মুৰ্গী কিনিবলৈ যাওঁতেই মানে মোৰ ইমান বেয়া লাগিছে মানে পিচকৈ আছিলোঁ মানে বেগ বেলেগ জীৱক মাৰি পেলাইহে আনি খাঁ‌ও ন তাৰপিছত যদি বাদ দিব পাৰোঁ এইটো। মোৰ তেনেকুৱা ধৰণৰ ভাৱ আহে মানে কিন্তু এতিয়ালৈকে পৰা নাই বাৰু
হয় মইতো এৰি দিছিলোৱে। মানে দুবছৰ আগত পুৰা দুমাহ নে তিনিমাহ মই বইল খাইছোঁ পুৰা মান ভেজটো ভেজ একদম বইল খাই দিছো মানে আপুনি মোক ভিগেন বুলি ক'বলৈও পাৰিছিলে আৰু তাৰপিছত প্ৰথম যেতিয়া খাইছোঁ সেই তিনিমাহৰ পিছত খাই পিনে যি মানে পেটৰ দিগদাৰ হৈছে মোৰ মানে বডিটোয়ে নোলোৱা হৈ গৈছিলেগে মোৰ মাছ মাংস। তাৰ পিছত এনেকে খাই খাই খাই খাই খাই খাই এতিয়া আকৌ খালী পাট হ'লে খাবই নোৱাৰা হ'লোঁ ভালকৈ।
অ' হেৰি বইল কিহৰ কাৰণে খোৱা হৈছিলে কিবা প্ৰব্লেম হৈছিলে নে কি?
বইল মানে মোৰ অলপ মেডিটেশনৰ কৰ্চ এটা চলি আছিলে। সেইটো ৰেকি বুলি কয় সেইটো আমাৰ মানে মানসিক। উম মানসিক কি ক'ম হেল্থৰ কাৰণে ভাল বুলি কয় আৰু।
অ'
স কাৰণে মানে কৈছিলে কি মই এক মাহ দুই মাহ পূৰা নিৰামিষ খাব লাগিব বুলি কৈছে বইল খালে বেছি ভাল আৰু তো সেই তেলো খাব দিয়া নাছিলে তো।
আচ্ছা তুমি মানে পুৰা সোমাই গ'লা মানে উম মানে? পূৰা সোমাই গ'লা আৰু সেইটোত?
হয় হয় হয় পূৰা সোমাই গলো আৰু মানে আৰু ভাত তেতিয়া মানে খাবলৈও ইমান ভাল নলগা হৈ গৈছিলে কাৰণ কিহৰ কাৰণে একো মানে নাথাকেই খাবলৈ বইলতনো কি খাব আলু পিটিকা কণ ভাতকণ হ'লে আৰু বেলেগতো একো নায়েই দালিও বইল এ একো তেজ জেচ নাই তো মানে খাবও নোৱাৰা হৈ গৈছিলোগে তেনেকে৷
আচ্ছা ৰেইকি কৰা সকলো মানুহে এনেকে মানে ভেগান নেকি?
ভিগেন এইটো আপোনালকৰ কথা কিন্তু কিন্তু আপুনি যেতিয়া প্ৰথম মানে এইটো ল'বগৈ চেচনটো ল'ব তেতিয়া কি হয় আপোনাক নিৰামিষ খাব দিব এক মাহ দুই মাহ আপুনি তেলো খাব নালাগিব আৰু কণ্টিনিউাছলি তেওঁলোকে যোনটো ৰুটিন দিব আপ আপোনাৰ মেডিটেশ্যনৰ যোনটো মানে টাইমিং হওক বা যোনবিলাক এক্সাৰচাইজ হওক যোনবিলাক মানে কামবিলাক আৰু সেইবিলাক আপুনি টাইমমতে কৰিব লাগিব ত' তেতিয়াহে মানে কামটো দিব যদি আপুনি খাদ্যৰো যত্ন লয় লগতে যোনখিনি কাম দিছে সেইখিনিও কৰে তেতিয়া মানে একেলগে মানে কামখিনি মানে সোনকালে আপুনি মানে প্ৰভাৱটো পায় আৰু৷
কিমান দিন বইল খাব দিয়ে দুমাহ?
একমাহ বা দুমাহ সেটো আপোনাৰ লগত কথা আপুনি যিমান দিন খাব পাৰে যি আপুনি যদি ভাবে গোটেই জীৱনটোৰ কাৰণে খা নিৰামিষ খাওঁ বুলি পিনে তেতিয়াহ'লেতো আপোনাৰ কাৰণে আৰু ভাল হয় কাৰণ ক'বলৈ গ'লে নিৰামিষ খালেই অলপ মানে কি কয় আজিকালি বেমাৰ আজাৰ পৰা অলপ নিজএ খাৰি থাকিব পাৰি দিয়কচোন ৷
পাৰি কিন্তু-কিন্তু কেতিয়াব আাকৌ এনেকুৱা এটা মানে সময় আহি পৰে যে মানে এতিয়া মোৰ প্ৰ'টিন কমি গ'ল মানে ৷ প্ৰ'টিন কমি গৈছে হিমোগ্ল'বিন কমি গৈছে এতিয়া প্ৰটিন অৱশ্যে এনেকুৱা নহয় যে নিৰামিষ বস্তুত আমি প্ৰটিন নাপাওঁ সেয় সেনেকে বহুত বিচাৰি পেলাই খাব লাগিব আৰু৷
হয়-হয়-হয় আপুনি নিৰামিষত থাকিলে মান নে আপুনি অ যোনবিলাক শাক চবজি আছে সেইবিলাক বেছি খাব লাগিব ৷ বা পনীৰ হওক চয়াবিন হওক এইবিলাক খাব লাগিব আৰু প্ৰ
উম বুট-বুট খাব লাগিব? তাৰপিছত আৰু নাটছ খাব লাগিব মগু খাব লাগিব আৰু তেনেকৈ আছে মাছৰুম খাব পাৰি ৷
অ মাছৰুম খাব পাৰি মাছৰুমটো ভা ভাল আজিকালি বহুত
আ আমিহে ভাল পাওঁ মানে সকলোৱে মাছৰুম ভাল নাপা আৰু কথাটো হ'ল কিছুমান সেই এতিয়া গাঁও অঞ্চলৰ মানুহে মাছৰুম বুলি ক'লে ভয় কৰে মানে৷ সেই ক'বাত বন জংঘলৰ পৰা তুলিয় না সেই মাছৰুম বুলি এতিয়াও ভাবে মানে ৷ সেনেকুৱা ভাবধাৰা সোমাই আছে ৷ খেতি যে কৰে তেও নাজানেই চাগে! খাবলৈ ভয় কৰোঁ নাখায় বেয়া পাওঁ এনেকুৱা ধৰণৰ ৷ উ',
খাই ভালে লাগে বাৰু মানে আমাৰ কি হয় জানে আমি এতিয়া মাছ মাংস কষাহি ঠকা যে মাছ মাংস খাই থকা মানুহে মান মানে মাছৰোম টো বেছি খুৱাদ নাপাওঁ
নাই মই মই কিন্তু পাওঁ মই সেই যিটো। শুকুৱাই থোৱা মাছৰুম সেইটো মই ভাল নাপাওঁ। কিন্তু যিটো ফ্ৰেছ আৰু বাটন মাছৰুমেই হওক বা অ', তাৰ যিটো মোৰ দুটাই ভাল লাগে মানে মোৰ আ। নহলেও মোৰ মাছৰুম হলে চলি যাব মানে।
হয় হয় হয় মোৰো দুটাই ভাল লাগে দেই মোৰ বেছিকৈ এইটো ভাল পাওঁ খাই মই ৱেষ্টাৰো নহয় আৰু এটা যে পই যে গোটা টো যে সেইটো মোৰ আজিকালি অলপ প্ৰিয় হৈ গৈছে বেছি।
হয়
হয় হয় আমাৰ হয় হয় বহুতেতো নাজানে বনাব খালি নৰ্মেল আলুৰ লগত বনাই পিনে থৈ দিয়ে।
আলুৰ লগততো নবনাই তেনেকৈ
হয় হয় হয় হয় নিয়ম আছে আছে বহুত মানে। বনাব জানিলে ন আপুনি যি টি বস্তুতে মানে সোৱাদটো আনিব
আনিব পাৰি ক্ৰীম লাগে বিলাহী লাগে তাৰপিছত তাতে আকৌ। কাজু এইবিলাক এ
কাজু দিব পাৰে আপুনি ডাল মছলা দি দিব পাৰে মছলাটো।
ধুনীয়া লাগে আৰু বিশেষকে বাহিৰৰ কিনা মচলাটো বেয়া বাৰু কিন্তু সেই মছাখিনি আনি লৈ পেলাই আমি যদি নিজে।
নিজে হয় হয় হয় সেইটো সেইটোতো সেইটো নিচিনাটো আৰু হ'বই নোৱাৰে।
হ'ব নোৱাৰে অঁ
মচলাবিলাক খাই লাভ নাই পেটৰ বেমাৰ হ'ব। তাৰ পৰা নিজৰ কিনো আৰু দেহ
তোমাৰ-তোমাৰ কথাবিলাক মানে এবাৰ ওলাইছে এবাৰ সোমাই এনেকুৱা ধৰণৰ হৈ আছে অলপ অকণমান জেগাটো ভাল কৰিছোঁ অঁ, অঁ এতিয়া শুনিছোঁ। নহলে এবাৰ ওলাইছে সোমাইছে এনেকুৱা নিচিনা
হয়-হয় মই মানে মাইক টো মূখত লৈ পিনে ক'ব লগা হৈছে কি হৈছে কিবা মোৰ মোবাইলটো
অহ-অহ-অহ, হেডফোন টো লোৱা নাই ন?
হেডফোন নাই লোৱা। হেডফোনটো ব্যৱহাৰ কৰি-কৰিয়ে নেকি মোৰ ম'বাইলটো এনেকুৱা হৈ গ'লগৈ? এতিয়া মানে মই কি হৈছে মাইকটো মানে মূখত ওচৰত লৈ পিনে আপোনাক কৈ আছোঁ আকৌ আপুনি যেতিয়া কয় তেতিয়া মানে মই কাণলৈ লৈ যাওঁ।
অহ তেনে-তেনেকে তো প্ৰব্লেম হৈ যায়।
হয়-হয়-হয় আৰু ইয়াত কি হৈছে অঁ হেৰি অপচনটো নাই, কিবা স্পীকাৰৰ অপচনটো নাই।
অহ সেইটো এটা কথা স্পীকাৰ অপশচন নাই কাৰণে দিগদাৰ হৈছে। মই মানে মাজতে হেডফোন লৈ পেলাই কৰিছিলোঁ ফোন। কিন্তু হেডফোন বোলে কিবা নইচ আহি থাকে।
হয়-হয়
সেয়া ভাবিলোঁ বহুত মানে বেছি অলপ ব্ৰেণ্ডেড-চেণ্ডেড হ'ব লাগিব নেকি ভাল। তেতিয়াহে চাগে নাহিব নেকি? কি হ'ব মই নাজানো আৰু।
নাই-নাই-নাই, কেতিয়াবা প্ৰব্লেম দিয়ে তেনেকুৱা মানে আপুনি হেডফোন ল'লেকে ছেকেণ্ড পাৰ্টিটোৱে অলপ মানে প্ৰব্লেম দেখা দিয়ে কি হয় কাৰণ বাহিৰা চাউণ্ডবিলাক আহি যায় ন?
হয়-হয়
হয়-হয়
কিন্তু এনেকৈ এনি টাইম আকৌ কাণত লৈ থকাও দিগদাৰ নহয়। ফোন-ফোনটো? উম সেইটো এটা অশান্তি লাগে মানে সেইটো এটা। অঁ তাকে আমি কি-কি পাতি আছিলো? মাছৰুমৰ কথা পাতি
আমি মাছৰুম-মাছৰুমৰ কথা পাতি আছোঁ মাছৰুম।
অঁ মাছৰুমৰ কথা হ'ল সেয়া বিলাহী ইনগ্ৰেডিয়েণ্ট হিচাপে দিব পাৰি বিলাহী আৰু ক্ৰীম দিব পাৰি আৰু খিছমিচ দিব পাৰি। আৰু খ খিচমিচ দিব পাৰি আৰু অঁ তোমাৰ
কাজু দিব পাৰিব কাজু।
এতিয়া মানে আৰু মছলাটো আটাৰ দিব পাৰি আৰু সেইটো বেলেগ টেষ্ট হয় মানে সেই বস্তুটো সকলো মানুহে বুজি নাপায় আকৌ মাছৰুম খাবলৈ ভয় কৰে মৰিব বুলি আৰু পয়জনাশ বুলি ভাৱে
বহুত প্ৰকাৰৰ মাছৰুম পায় ন? ত সবেই ভাৱে কিছুমানে মানে খোৱাটোৱে খোৱা খোৱাটোৱে নোখোৱা বুলি ভাবি
ভাৱি দিয়ে আৰু আগতেতো বহুত নি উজোৰ ওলাইছিল ন মাছৰুম খাই মানে মানুহ ঢো
হয় হয় হয় এই প্ৰথম প্ৰথম যেতিয়া মানে মানুহৰ লগত পৰিচিত হৈছিল তে
উম হুম অ' বাৰু ঠিকে আছে দিয়া আমাৰ ভালে লাগিল কথা পাতি দিয়া অ উম